হেল্ল' ভলিছ নে হেল্ল' আহ এতিয়া শুনিছা হেল্ল' অ এতিয়া শুনিছনেে মই শুনিছো
অ আপুনি
তিয়া শুনিছ কি কৰিৈছা অ কি কৰিছ অ অ ভাত খাই উছিলি
অ
অ শুনিছো ভাত খাই উঠে এতিয়া সেইকতে ৰৈ থাক সেইকতে নেটক পাছ
অ
তাৰপিছতে হেৰি কি কৈছে দেউতাহঁতে কি কৈছে
দেউতা এইেই খৰিচা এটা হ মিহি কৰি আছে গুচাই আছে
অ আহ খৰিচা ক'ত পালি
বাহৰ বি এতিয়া কছাৰী এজনী আহিছিলে উ বাহৰ গাৰ জীৱ নেকি বুলি কলে তাৰপিছত মই কলো কাটক বুলি কলো আৰু তাৰপা কাটি পেলাই মোক
অ কতি পেলাই তোকো দিলে
সুধিলে
আহ
অহ ', তাৰপিছতে তাৰপিছত এতিয়া খৰিচা বনাবি আৰু অকমান দিবি আৰু মোকো।
অ', দিব লাগিব মই হেৰি অকমান আজি গধূলিকে এনে ভাজি খাব লাগিব মই তহতিয়াও নেপা বিয়া
অ, তাকেহে খাবলৈ পাও ন লাহেকে যাম।
অ, তিনিদিন মান তিয়াই থোৱাৰ পিছত বয়ামত থৈ দিম আৰু এবছৰলে থাকে।
মাছৰ লগত খাই ভাল লাগে মাছৰ লগত ৰেচিপি এটা চাই থৈছিলো। তাৰপিছতে হেৰি তাৰমানে মিহি মিহিকে কুমলীয়া অকণ কাটি পেলাই তাৰ পিছত প্ৰেচাৰ কুকাৰত দি দিব লাগে। আলু আৰু ভাত কেৰেলাও এফাল- এফাল দি দিছিলে মানুহজনীয়ে, তাৰপিছতে দি পেলাই টা তাৰপিছতে সেয়া হোৱা তাৰপিছত আকৌ তেল মাৰি ধুনীয়াকে নহৰু চহৰু পিয়াজ চিয়াজ তেল মাৰি পেলাই হেৰি মাছ- মাছ দি পেলাই আধা ভাজা মাছ দি পেলাই উতলাই আছিলে আৰু। খাবলে বৰ ধুনীয়া বুলি কৈছিলে মই সেই তেনেকে বনাবলৈ মন আছে খালি জুই জোখাই নাই পোৱা।
উম, হেৰি এনে কৰা এই খৰিচাৰ লগত সৰু - সৰু মাছ লাগে খাবলৈ।
এইটো ডাঙৰ পিচ মাছেই দেখুৱাইছিলে বাৰু মানুহজনীয়ে।
উম।
তেনেকুৱা পিছনাাছে দেখাইছিলে ভালে লাগিব যেন লাগিছে ঘ খৰিচা খাই ভাল পোৱা বিলাকে ভালে পাব ন।
উম্।
খৰিচা খাই বেয়া পোৱা বিলাকেহে ভাল নাপাব আৰু। হয় নহা উম। আ।
হয়। খইছ
উম।
খাই ভাল লাগে, কিন্তু মানুহৰ যদি পুৰণা বেমাৰ থাকে তেতিয়া উকাই খইচা হ'লে।
অ, খৰিচা হলে উকায় অ সেই বিষ চিষ বোৰ উকাই। বেচি উকায় আকৌ কেঁচুমৰীয়া উকায়। হয় নহয়।
হল।
উম।
আমাৰ কিবা থাকিলে মানে খৰিচা খা অ' এতিয়াও কাইলে ছোৱালী পৰীক্ষা আছে আৰু দুদিন আছে আৰু দুদিন যোৱাৰ পিছত আৰু গৰম বন্ধ হ'ব।
কেইদিন- কেইদিন-কেইদিন গ'ল পৰীক্ষা।
তিনদিন গ'ল আৰু তিনদিন আছে।
অ - অ পৰীক্ষা ভাল হৈছে নহা।
হৈছে অ'।
আজি কি আছিলে।
আজি আছিলে সমাজ বিজ্ঞান
অ' আজি সমাজ বিজ্ঞান গোটেই কেইটা লিখিলে নে।
উম, লেখিছে এই সমাজ বিজ্ঞান তাই বৰ ভাল নেপায় তথাপি পাৰিছে আৰু হেৰি এইবোৰ একে ভূগোল চুগোল একেবাৰে ৰাজনীতি অৰ্থনীতিক বিজ্ঞান গোটেইসোপা সামৰি ল'লে যে সমাজ বিজ্ঞানে।
অ'- অ', সেইটো হয় বাৰু কথাটো।
উম।
আগৰ নিচিনা নহয় আৰু আগ আগতে এই আমাৰ যি আছিলে এতিয়া পৰিসৰটো বহল হৈ পৰিলে সেইটো সেই বস্তু
এতিয়া ভূগোলটো ভূগোলৰ লগত পৃথিৱীখনৰ ভিতৰ বাহিৰৰ কথা আছে কিন্তু ইয়াৰ ভূগোলৰ কথা আকৌ সমাজ বিজ্ঞানতো আছে যে।
অ', সমাজ বিজ্ঞানত আকৌ আজিকালি অৰ্থ বিজ্ঞান কিবা কিবি চব ভাগ কৰি ভাগ-ভাগ কৰিলে তাহতে ন ৰাজনীতি অৰ্থনীতি এনেকে ভাগ কৰি- কৰি দিলে। উম, আগতেও দিয়ে অলপ- অলপ দিয়ে এতিয়া বেছি হৈ যায়। বেছি কথা জানিবলগীয়া হৈছে তেনেকুৱা
এম চি কিউ বোৰ দিয়া পা পঢ়াবই পায় নোৱাবই নোৱি
অ' নোৱাৰিলে কমন হেৰিটো নপৰিলে ফটকে ভুল হ'বলৈ হ'লে হ'লেই আৰু নহয়।
উম, ভাল কেইটাত নম্বৰ গুচি যায় অ'।
তাকেহে। কিয়নো হ'ব এতিয়া মেট্ৰিক পৰীক্ষালে বেছিদিন নায়ে নহয় আৰু হেৰি পঢ়ি থাকিব লাগিব আৰু তেনেকে। যি পাইচে তেনেকে।
অ', মই ক মই লাগিম আৰু। মই আৰু এতিয়া একো কিবা কিবি লিখি কৰি নাথাকো আৰু তাৰ লগত লাগি থাকিম।
অ' মাজে- মাজে দেখিবি দুপৰীয়া যে স্কুল যাব তেতিয়া হেৰি আজি পাবি নহয়, তেতিয়া লিখিবি কি মনলে আহে। আকৌ সন্ধিয়াটো লিখিব নালাগে সন্ধিয়াটো তাইৰ ওচৰতে থাকিব লাগে মাতিলে যাব নাপায় যে
অ', তেনেকে অ'।
অ'। মানে কিবা এটা লিখিলে ফককে মনত ভাবিলেও লিখিলেও মানে বেছিকে মানে ব্যস্ত হৈ থাকিব নালাগে।
উম- উম।
নহ'লে চব লেখি দিম বুলি ক'লে তাই চব গায় দিব।
অ'।
দিব অ' আইতাই লেখক বুলি
অ', তেতিয়া ওচৰতে আকৌ বহি থাকিব কৰিবলে দিব নালাগে এটা নিজে পঢ়াটো পঢ়ি থাকক ত নোট বনোৱাাটো কি হেনা প্ৰশ্নতো দেখি তাই পঢ়াটো এৰিব নালাগে।
উম- উম।
সেইটোৱে। পদূলিত হেৰি ফুল ৰুৱা কথা আছিলে ৰুবলৈকে নহ'লে পাহৰিয়ে থাকিলো। এইখিনি থৈ দিছো বাৰু একটা চাইডে ৰুই থৈছো এটা চাইডে নাই ৰুৱা।
উম- উম।
সেইখিনি জীৱ নিচিনা লাগিছে পদূলিত যে পাতফুল যে খালি ইয়াৰ এই ৰুই থোৱা গুজি থোৱাকেইটাতে ছাগলীয়ে আহি মানে খালেহি পাতকেইটা।
পাই আৰু মনে নেযায় মোৰ কৰিবলৈ আৰু য'তে ভাল বস্তু থাকে ত'তে গৰু দি পেলাই খুৱাই পেলাই।
অ', এনে ছাগলী এ গোটেই ছাগলীয়ে পাত খাই শেসে কৰিলে এ বাহিৰত যে ৰুই থৈছিলো পাতফুলৰ ডাল কেইটা।
উম খাই পেলালে এতিয়া সেইকাৰণে মই একেবাৰে বেৰা দি পেলাই ভিতৰে ভিতৰেহে ৰুম আৰু বাহিৰত নুৰো আৰু।
তাৰপিছতে যিটো পুলি আগতে ৰোৱা যিছিলে যে সেইটো পাত ওলাব লাগে নেপায় ছাগলীয়ে খাই পেলাই পাততো অকন ওলাইহে এইবোৰ কিবা আঠা আঠা নহয় এইবোৰ
মানুহবোৰে চ পোহেহে মানে নেচায় আৰু
অ
বোলে পুহিছ নে পুহিছো পইচা কেইটা লৈছো আৰু।
পাত ফুলা পাতবোৰ কিবা আঠাৰ নিচিনা নহয় সেইটোনো কেনেকে খাই জানো সিহঁতি
ছাগলী জিভাই আঠা ছাগলীয়ে য'ত মুখ দিয়ে তাত বস্তু নহয় পাণ চাণবোৰ নহয় নহয় এচিড থাকে।
সেইটো কাৰণে নহয় ছাগলী হয় দেই এই এই মে ফুজোপা যে আহি ফুলি আছে নহয় এজোপা উম এ মে ফুলজোপা যে ফুলি আছে ধুনীয়াকে মে ফুলজোপা ধুনীয়াকে ফুলি থকা নাই জানো তাৰপিছত আপুনি ৰাস্তাই হেৰি মানুহ দুজন দু কোনোবা মানুহ দুটা বাই ত গৈছে মানে অ বাইকত মানুহ দুটাই গৈছে মানে মানুহ দু তাই ইমান চাই চাই গৈছে গছজোপা ডাল মনে মনে নিব এজোপা
উম।
মে ফুল জোপা খুব মানুহে মানে ডালবোৰ চাই ডাল কেইটা চাই চাই গৈছে ফুলজোপা উম
ফুলোতে নায়েই ফুলিলে মানেহে চকুত কৰে
অ খুব চাই চাই গৈছে ভাবিছে দেই পদূলি ত বা ইহঁতৰ এজোপা ভাল লাগিছে এনেকে ভাবিছে অ আৰু এই সোণাৰু জোপা
হে যেতিয়া পাত চাচ সৰি যায় নহয় এই আপ দিয়া পাত নাইকিয়া গছজোপা কেলে ৰোৱ অ পাট নাইকিয়া গছজোপা কেলে ৰুৱ বুলি কয় যেতিয়া মানে পাত হৈ যায়, সেইবাৰ গছকে তেতিয়া যেতিয়া ফুলিব তেতিয়া আকৌ বৰ ধুনীয়ান লাগিছে বুলি ক
উ তাৰপিছত এই বিলাতী সোণাৰু সোণাৰু জোপা যে ইমান ধুনীয়া জেগাত হৈছে আৰু ধুনীয়া লাগিছে গছে পাটৰ সৈতে এতিয়া দুজোপা এই ফুলা সময়ত বহুত ভাল লাগিব এবাৰ সেইজোপা উম বহিবলৈও ভাল হ'ব অ'।
ভালে হৈছে উম।
অ', তেতিয়ালে এজোপা ডাঙৰ হৈ থাকিব নহয় তাই বিচূৰ্তিয়ে খাব অ'।
কাটি ওলোৱা সিজোপা হল ধুনীয়া হৈ থাকে
এইজোপা বোল বেলেগ এজোপা ডাঙৰ হৈ আছে বুলিব ন এজোপা বহুত ডাঙৰ হৈ আছে নহয় বহুত ধুনীয়া লাগিছে দেখি সচাকে
তই ইমান ডাঙৰ হল নে
অ বিচূতিয়ে হব তেতিয়া পুলিহে আছিলে তাহেতি যাওঁতে
আহিনত অহালে আৰু ফুলিব
অ তেতিয়া ফুলি ব ফুলি তেতিয়া ফুলে জানো এতিয়া হেৰিহে ফুলি আছিলে আমি কাজিৰঙালৈ যাওঁতে ফুলি আছিলে সোণাৰু জোপা জেঠমহীয়াহে ফুলে বিলাতী সোণাৰুতো
উম
জুৱ
উম
আতে ম
অ হ'ব দে হ'ব দে মই এইফালে যাওঁ গাঁও ফুৰিবলৈ যাব লাগে মই মাহী ঘৰলে